হেল্ল'
অ
মোৰ ধনী টো শুনি পাই আছনে তই
শুনিছোঁ শুনিছোঁ
একদম ভালকে শুনিছ নাই
অ পুৰা ভালকে শুনিছো
পুৰা ভালকে শুনিছানে নাই
অ পুৰা ভালকে শুনিছো
এতিয়া এতিয়া
এতিয়াও শুনি আছো
দে ঠিকে আছে। কি কৰি আছিলি তই?
মই, এনে আছিলো।
হয়, গেম-চেম খেলা নাই।
নাই খেলা তই
আপোনাৰ মৰমৰ এফ-এফ।
নাই খেলা।
খেলিব লাগে আকৌ।
অ', এই টাইম পোৱা নাছিলো।
হয় নেকি। বহুত দিন, আমি মাইনক্ৰাফ্টটো খেলা নাই ন
হা।
আমি বহুত দিন, আমাৰ মাইনক্ৰাফ্টটো খেলা নাই ন।
অ', খেলা নাই কিন্তু। সোনকালে খেলিব লাগিব।
উম কালি-কালিতো সময় একদম নাপ পাম কালি মোৰ কিবাকিবি কাম আছে মানে। অহ, পৰীক্ষা কেতিয়া খতম হব, কোনটো তাৰিখে?
পৰীক্ষা ছাব্বিশ তাৰিখে খতম হব।
হয় নেকি।
উম, বাকী ভাত, পানী খালে নে?
নাই খোৱা, নাই খোৱা।
অহ
উম, কিয় সুধিলে ভাত, পানী খোৱা কথা, আপুনি ভাত, পানী নাখায় নেকি?
মই মানে নাখাওঁ মানে ভাত পানী।
কিয় আপুনি কি মানে ভাত খোৱা এৰিলে নেকি?
আজিকালি ভোক নালাগা হ'ল।
কিয়?
নাজানো, ভোকে ভোকে নালাগা হ'ল আৰু।
অলপ পইচা চইচা হ'লে দুহেজাৰ মানৰ। এহেজাৰৰ প্ৰথমত হেৰী কিনিম। কি বুলি কয় অ এইটো? কিবোৰ্ড বুলি কয় আৱ।
কিবোৰ্ড।
এহেজাৰত কিবোৰ্ড কিনিব লাগিব।
আৰু এহেজাৰ?
আৰু এহেজাৰৰ কন্ট্ৰলাৰ কিনিব লাগিব। আমাৰ মানে যোনটো এই জিঅ' পিচিটো আছে যে
উম উম উম।
গম পাইছা নাই? আমাৰ যোনটো জিঅ' অফিচটো আছে যে, সেইটো দি আমি মানে হেৰী কৰিব পাৰোঁ। মানে সেইটো কি বুলি কয়?
উম উমহ, অ পি চি বনাইও ধৰণৰ
পি চি বনাব পাৰোঁ তাত গেমছো আছে মানে ক'বলে গ'লে বুজিলি?
উম মকৰা মানুচ, অ
জিঅ' পি চিটো আহি থাকিলে যে, তাত আমি ষ্টিমটো ডাউনলোড কৰি লও
অ অ অ, তাৰপিছত, উম, কোনে পায় আৰু
দিন, ৰাত, কিন্তু দুটা দুটা কি বৰ্ড লাগিব নহ, আমি দুটা মানুহ।
লাগিব
পইছা এটা গোটা, হাজাৰ মান। নহলে ফোনটো কন্ট্ৰলাৰ হিচাপে কৰি লব পাৰোঁ তই
অ পাৰোঁ কিন্তু, কৰি লম দে
ফোনটো কণ্ট্ৰলাৰ নিচিনা কৰি কিবা কিবি হেৰি কিনি পেলাই
অ
তোৰ কালি কি আছে এনে?
কালি বিজ্ঞান আছে বিজ্ঞান।
বা সমাজ বিজ্ঞান নেকি?
অ
উম সমাজ বিজ্ঞান আছে আপুনি ভালকে পঢ়ক। পঢ়িছে নে নাই? মোৰ আপোনাৰ আ বন্ধু জনৰ হে বহুত টেনচন হৈছে।
উম বহুত টেনচন।
মানুহজনে পঢ়িছে নে নাইবা ফোন কৰি সুধিব লাগিছিল। দেৰিয়ে হ'ল না কথা টো
এনে এতিয়া মোৰ মনটো ভাল লাগিছে। কালি স্ চাইকেল দি যাম যে। চাইকেল দি যাম যে কালি।
অ বাছ চাইকেলৰ কথা সদায় এইটোৱে ক'ম, কি ভালকৈ খোৱা চোৱাত ধ্যান দিয়া লাগিলে শকত হৈ যোৱা। চা এই তই যে আমাৰ যে আৰ্টত যে এটা ল'ৰা আহিছিল যে একো কথা চথা নকয় যে
এ বৰ্ণিল অ অ অ অ চাৰ চাৰ
কি বুলি কয় সেই বহুত মনে মনে থকা ল'ৰা টো যে আছে
অ অ অ
সেই ৰিক্সা নাই সি আগতে শকত নাছিল জানো এতিয়া কিমান ধুনীয়াকে ওখ হৈ গৈছে
অ ঠিক কৈছ ঠিক কৈছ
শকত হৈ যাম মুখত সি একদম দুটা চীন আহি গলে একো নহয়
আহ ঠিক কৰিৈছে কিন্তু উ অ ক
অকলে যাও কোনে পাই আৰু
উম বাকী আমি বহুত দিন ফিল্ম চোৱা নাই নহ
ফিল্ম ডাইৰেক্ট হলত চাব যাম।
উম এই মকৰা মানুচ কেতিয়া আহিব?
মকৰা মানুহচ ক'লোৱে ছোন এক ত্ৰিছ জুলাই।
একত্ৰিশ জুলাই ন চাব যাম দে।
অসমীয়া নতুন অসমীয়া ছবি এখনো আহিছে। নামটো কিবা আ চপা চপি নেকি তেনেকুৱা কিবা।
অ' চাব লাগিব।
অসমীয়া আমাৰ হেৰিটোক আমি প্ৰশংসা কৰিব লাগে।
উম কৰিব লাগে।
আমি সদায় প্ৰশংসা কৰিব লাগে। এইখনো সেই সেইখনো চাব যাম। আৰু কি আৰু আৰু খালি ভগৱানৰ কৃপাত আমাৰ হেৰিটো হৈ গ'লেই হ'ল মোৰ।
অ' সেইটো। উম! কালি কিমান সময়ত যাবি?
যাব লাগিব আঠটাতে ওলাই যাম।
উম আৰু আহিবি নেকি তাত?
আহাতো মই কব নোৱাৰো, কেইটাত আহা যায়।
অহ অকে, অখে, আহাতো কব নোৱাৰ
এ, মই কি কৈছো
কি কৈছ?
তই পাপাক সুধি লোৱাটো ভাল, এ দিয়েই দিব অহা বছৰ, অহা বছৰ মানলে দিয়েই দিব
অহা বছৰ দিব কিন্তু এতিয়া নিদিয়ে, যদি পিছত কও নহ তই চাইকেললৈ কিয় গৈছিলি, মই কৈ দিম যে তুমি আহোতে দেৰি লগাবা, আমাৰ যোনজন মেম আছে, সেইজনীয়ে ষ্ট্ৰিক্টলি কৈ দিছে যে যোনে দেৰিকে আহিব সিহঁতৰ নো এন্ট্ৰী, চব এনেকে কৈ দিম আৰু তুমি এনেও দেৰিকে আহিলা তোমাৰ যদি অলপ কিবা কাম থাকে, তুমিতো ডাইৰেক্ট গুচি আহিব নোৱাৰা, হেৰি হলহতেন নহ, মোৰ প্ৰব্লেম হলহেতেন নহ সেইকাৰণে চাইকেল লৈ গুচি গলো বুলি কৈ দিম।
হয় নেকি বোপাই
উমহো
শুন, কি কৈ আছিলো তোক মই কি কৈ আছো, মই এইটো কৈ আছিলো কি, এনেও কালি তপা নাহিবৈ চোন।
অ', ভাল হে। তেতিয়া তো গুজি যাম ডাইৰেক্ট।
সেইটোয়ে, তই গৈ আহিবিও মানে
হা? ভালকে ক্লিয়াৰলি শুনি পোৱা নাই।
এইটোৰ। হেল্ল'।
হেল্ল', হেল্ল'। হেল্ল', হেল্ল'। একো শুনি পোৱা নাই এতিয়া। একো শুনি পোৱা নাই, ঐ। অ', অ', অ। অ। অ', বোইছো-বোইছো-বোইছো-বোইছো। অ', এতিয়া পাইছো, অ, এতিয়া পাইছো।
অ', মই কি কৈ আছিলো, মই এইটো কৈ আছিলো কি
মই এইটো কৈ আছিলো, কি এই আমাৰ নেটতো বহুত গৰ্বৰ দি আছে ন?
গৰ্বৰ দি আছে, মই চাই আছো এইকেইদিনৰ পৰা, নেটটো বহুত গৰ্বৰ দি আছে।
অ', এইটো টাইমত ইমান গৰ্বৰ দিয়ে, খং উঠি যায়।
উম, আমি গৰম দিন আহিলে ক'বা পানী থাকা জেগা এটাত যাব লাগিছিল ন।
অ'হ হয় নেকি বোপাই?
অ'হ।
কৃষ্ণ কৃষ্ণ বুলিছে দেই।
নাই-নাই সেই জেগাটোত নাযাও যত মই কওঁ সদায়, পানী থকা জেগাত। পাহাৰ চাহাৰ আহ
এ, গম পাইছো, এ' যাম যাম।
যাম দে।
সময়ে মিলা নাই এইকেইদিন বহুত টেনচনতআছো।
মিলিবতে হেৰি গৰম বন ন্ধত মিলিব, তই গৰম বন্ধত তোৰ কাম খিনি কৰিবিনে?
কি কাম?
এই কামখিনি।
পঢ়াৰ, ছাত্ৰ ছাত্ৰীসমূহক
উম।
কৰিব লাগিব। কৰিব লাগিব। কিয় নকৰিম?
বন্ধতে কৰিবি
তে?
এহ বেহ
উম!
একো নাই দে শু, ৰাতিপুৱা সময়ত যাম চানডে এটাত।
হ'ব। হ'ব। যাম আৰু মই লৈ যাম নহয়, লৈ যাবলৈ আৰু হেৰি লাগিব, এইটো, কি বুলি কয় অলপ সময় লাগিব আৰু, যাম একদিন।
ভাত পানী মোৰ ফালে বাঢ়িছে।
অঁ গম পাইছো মই।
উম। উম।
মই এইটো গেমটো খেলি লওঁ অলপ, অলপ ৰখক।
আছোঁ আছোঁ, আছোঁ আছোঁ উম।
যায় নেকি আপুনি?
নাই নাই নাযাওঁ আছোঁ অলপ। উম।
ঠিক হৈ
বহুত দিন হ'ল আমি কিবা টেষ্টি চাই বস্ত খোৱা নাই।
উম। মোৰো খাবলৈ মন গৈছে।
উম খাবলৈতো মোৰো মন গৈছে।
বোলে কালি কিবা এটা আনিম যদি পাৰোঁ।
মানিব দে। আনিবি মজা লাগিব খাই।
উম।
উম।
এ দে হ'ব দে আৰু ভাত খোৱাৰ সময় হৈ গ'ল।
দে দে হ'ব দে।